ক'ত আ ছ'?
এইয়া ঘৰতে আছোঁ।
আহিলিগে। তই কেতিয়া আহিলি তাৰপা?
মই এই অকমান আগত পালোহি, তুমি কি গুচি আহিলা নেকি?
মই যাব নাপাই যে বাটৰ পৰা হেৰি পৰা গুচি আহিলো আৰু ৰা
অ', অ', অ', অ', এ এনে কি হৈছিল নো বৰ্তাৰ?
নাজানো কিবা মই বেমাৰ হৈছে বুলি শুনিছোঁ কি ভালকে মই গমেই নাপাওঁ।
অ', তাকে মানুহটো একেবাৰে পুৰা শুকাই মানে খীণাই গ'ল পুৰা।
বহুত দিন থাকিল দে বিচনাত।
উম, বৰষুণ দি আছে।
উপায় নাই আৰু।
আমাৰ এফালে এ ফালি আছে পূৰা বৰষুণ।
অ', বেয়া দিছে দেখোন বৰষুণ। কেনেকৈ খৈ দিছে ভগৱান জানে আৰু হে? পৰিয়াল মানুহ খিনি কষ্ট হ'ব।
বৰ্তমানটো ভালেই আছিলে এ যেকে ৰ'দো দি আছিল দেখোন হেই।
অ', অ',
ন' হেল্ল' হেল্ল'
অফিচ অফিচ নাইজাৰি
শুনিছা নাই তই শুনিছা নাই? হেল্ল' ক'ত আছ তই, তোৰ কি ফোনত কি নেটৱৰ্ক পোৱা নাই নেকি?
পাইছে পাইছে তুমি বস্তুটো শুনিছানে? হেল্ল'
মইতো শুনি আছোঁ মই শুনি আছোঁ।
অ', অ' অ', হেৰি তোমাৰ শুনি শুনিছোঁ - শুনিছোঁ - শুনিছোঁ।
অ', ক' ক'
অফিচ নগলা অফিচ।
ক' এতিয়া।
অফিচ নগলা নেকি?
যাম হে।
অ যাব আহে নেকি
যামহে তোৰ গৈ আহিলগ আকৌ এতিয়া যাব লাগিব
অ অ
উপায় নাই আৰু শান্তি নাই
তাকে এতিয়া বৰষুণত কেনেকে যাবা
ৰিংকুট পিন্ধি যাব লাগিব উপায়তটো নাই
যাব লাগিবই ন
লাগিবই
বাকী তোমালোকৰ এনে তাত কি কাম চলি আছে বাৰু? অ' বাকী কি কাম চলি আছে তাত?
ক'ত?
তোমালোকৰ তাত অফিচত।
ক'ত? অফিচত কাম কি আৰু একো নাই অফিচত একো কাম নাই।
অ এনে তোমালোকৰ মাথাৰি কাম চলা নাই ন
চলি আছে অ তাত চলি আছে
অ তাকে বৰষু এক ঘৰতে আছো ইমান বৰষুণ দিছে একো শুনাই নাই
ত মই তেনে হেডফোনডাল লগাই লওঁ ত কি মোৰ মাততো শুনিছ নাই ভালকে নাই
শুনিছো শুনিছো শুনিছো
মই হেডফোন বাগা লংল মই
লগাই লোৱা লগাই লোৱা
কিবা খাব পালি নাই
বহুত তোমাৰ অ শুনিছো মই তোমাৰ মেগী একন খালো ৰাতিপুৱা
খাব পালি
মানে খবৰটো আগতে প এই তিনদিনলৈকে সেয়া নাপায় আ দিনত খাবলে
এ ভাই মই খাবই নাপালো একো ৰাতিপুৱাই ওলাই গৈছো আৰু গমেই নাপাওঁ
উম আৰু খবৰো দিব লাগে সোনকালকে হয়ানে
কেইেত তো
এতিয়া তোমালোকৰো দেউতাৰ কাম তেওঁ তোমালোকৰ দেউতাৰ কামটো দিয়ো পিছ পিছয় যাব ন
গ'ল আৰু ভাই। অহ' উপায় নাই আৰু মই বেয়া, দুদিন মমান পিছত হোৱা হেতেনো
তাকে ভাই একদম
দাহি গ'ল।
আচলতে হয়য়ো দিয়া। মানুহে বৰ বস্তু খাই আছিল ন'।
আৰু কষ্টকে আছিলে।
বাকী তুমি এনে হেৰি ফটোখন দেখিছা। উ'। এ' হেৰি ফটোখন দেখিছা নাই তোমাৰ এই এই যে কয়লা গাও ল'ৰাটোৰ কটোখন যে
ল'ৰাটো দেখিছো, কিন্তু তাৰ হেৰিটো দেদবদিটো পালে বোলে।
পালে, পালে। তাক কালি বোলে কালি আনি আছিলে কালি পচফটন কৰিলে, আজি এতিয়া ঘৰলে আনিছে।
অ' নদীতে পানীত পৰিলে আৰুয়া
উম। এ' বোৱা মানুহ একে দেখি পেলাই মানে কই লগি যায় বা এক খুলি গ'ল বুঢ়া মানুহ ফুলি গল পুৰা। উ' একে চকু কেইটা একদম পুৰা মেকুৰীৰ নিচিনা হৈ গল।
অ', অ', তেনেকুৱাই হয়। দেখিবলৈ ভয় লগা হৈ যায়, বহুত বহুত উজন
ভয়ংকৰ লাগে দেখি পেলাই, একদম ভয় লাগি যাব তোমাৰ দেখিলে।
অ' দেখিল ভয় লাগি যায়। তেনেকে পানীত পাওঁ ত', তেনেকুৱে দেখাত।
এনে তুমি ডিউটি কি ডিউটি তাত কৈ আহিছা নে? নে, নে গুচি আহিলা।
নাই মোৰ ইয়াত আছে যে আবেলি, ডিউটি আছে কাৰণে মই ইমান টাইমতে আহো ডিউটিৰ পৰা। ইয়াত কাইলৈলৈকে আছে আৰু
অ'। এনেই এতিয়া এনেই কথাটো এনে কথা এটা কৈছহে যদি ধৰি লও, তুমি খবৰ দিয়া এনেকে মানুহ এজন দুকাছে বুলি আমাৰ নিজৰ চদি এনে দিব যাব নোৱাৰি, পাৰি ন'। সেটো, সেইটো আকৌ ছুটি কাটিব নেকি?
নাকাতে। নাকাটে চুটি।
ঠিকেই আছে বাৰু এই বৰষুণডালৰ পৰা বুইছা এই বৰষুণ ডালৰ পৰা একো শুনাই পোৱা নাই।
ক ন ইব একেবাৰে শুনা শুনা পাইছনে তই।
মই শুনা পাইছো। কিবা এটা কবলৈ বিচাৰিছিলা।
ক'। ক'। এই হেৰি। মাৰ, মাৰ ক'ত? মাৰ টোজে তাতেই আছে চাগে
অ'।
কেতিয়া আহিব? কাইলে নে পৰিলি আহিব, কেতিয়া আহিব। আহ। আহি পেলাই আকৌ তিলাই দিনাখন হেৰি হব লাগিব নহয় এহোপা
অ'। সুধিব লাগিব ন', আজিতো নহলেই হ'ল।
আজি এনে পানী অকণ ছটিয়াই থৈদে, আমাৰটো গোটেই সোপাই ধুই পেলাইছে। তাৰপিছত আকৌ, আকৌ অ', আকৌ কাইলৈ থাকি পৰহিলে ধুব আছো মোৰ যে নকডাল বুজিছ মোক মোৰ নখ এডাল দীঘল হৈ আছিলে ভাবিছিলো কাটিম কাটিম এ চে
মই চুলি কাটিব যাম বুলি ভাবছিলো অ এতিয়া আকৌ এঘাৰ দিনৰ পাছতে আৰু
উম গৌ লাও কি উপায় নাই ন কি কৰিবি আৰু
উপায় নাই যাবলগীয়া মানুহ যাবই
কাল কালিতো সুতে খেলিব গৈছিলে
অ কালি খেলিব গৈছো অ
সেইকাৰণে মোৰ ৰনে ফোন মাৰি আছিলে মোৰ ডিউটৈ ওলাই গৈছে কি ফোন মাৰি আছে মোক
অ পিছ তুমি উন জান ল ন
নাই নাই অভিধানৰ লগত যোৱা নাই সিহঁতে চিনেমা চাব গৈছে মই বাটতে পালো মানে তাৰ পৰাৰা একেলগে ওলাই গ'ল ওলাই গৈ পেলাই গেলা দলৰ পৰা মই আগবাঢ়ি গুি গলো আৰু সহঁতে লাহে লাহে গ আছে মই আগবাঢ় গুি গলো স্কিতত
এইখিনি একেলগে গৈ আছিলো
তাকে ইণ্ডিয়া মানে ৰনে মানে অ ৰনে কলে মানে সি অপিল দাৰ লগত কবালে গৈছে ফুৰিব গৈছে নেকি হ'বও পাৰে চাগে
নাই মোৰ ডিউটিলে ওলাই গৈছো মই সেইকাৰণে টা ফোনটো ৰিচিভ নকৰিলো আৰু জানোৱেই সি খেলিবহে মাতিছে আও
উম গম পাইছো মই আকৌ তুমি কালি আছিলা বুলিহে মই ফোন কৰিব দিছিলো তাক
নাই মই কাইলৈলৈকে নাই মোৰ খেলিব নোৱাৰা গ'ল আৰু এতিয়া আৰু এতিয়া ইয়াত ইয়াত ডউটি অফিচত ডিউটি খতম হলে চাইডত কাম চলি আছে ন নন ষ্টপ সন্ধিয়াই হয় মইে এতিয়া ঘৰলৈ আহিছো এতিয়া ইয়াত ডিউটি আছে বুলি নোৱাৰো খেলিব গ'ল আৰু
এতিয়া এতিয়া বাৰিষা তোমাৰ এতিয়া পুৰা কাম হ'ব ন তোমালোকৰ এনেই তোমাৰ বাৰিষা চিজন নাথাকিলে হলেও অলপ কাম ন
এই বাৰ বাৰিষাতো যেনতেন বাৰিষাতো যেন তেন বাচিম তাৰ পিছত আকৌ কাম চলিব আকৌ চলিব কাম এইবছৰ লাষ্টৰ ফালে বেয়া কষ্ট হব আৰু এইবছৰ লাষ্ ট ফালে মৰিলোঁ আৰু ঘৰা আহিব নোৱাৰিবোও পাওঁ ঠিক নাই
তাকে মই এইকেইদিনৰ পৰা চাৰে দশটা চাৰে দশটা বজাতে আহি আছে এঘাৰটা চাৰে দশটাত অ
অহ উপাই নাই আৰু এসোপা কি কৰিবি
উপায় নাই এই এনেই তোমাৰ দিনটোত কিমান ঘণ্টা হেৰি কৰিব লাগে মানে ৰাতিপুৱা কেইটা বজাত যাব লাগে
না আমাৰ টাইম টেবুল নাই
মানে এটা
আমাৰ বেলেগৰ নিচিনা নহয় টাইম টেবুল নাই একো একোৱে টাইম টেবুল নাই
কেতিয়াবা তোৰ ধৰ খোলা বাৰটো বন্ধ হৈ যাব, দি তোৰ আকৌ কেতিয়াবা বন্ধবাৰটো খোলা হৈ যাব তোৰ কোনো গেৰেণ্টি নাই।
উম। এনে ধৰি লও তুমি এনে যাওঁ বুলি ধৰি লও কথাটো কৈছোৱে তুমি ধৰি লও পাঁচটা মানত ছটা মানৰ ধৰি লও ইয়াৰ পৰা ওলাই গৈছা ডিউটি কৰিবলৈ। আকৌ ৰাতি দহটা চাৰে দহটাত আহিছা তেতিয়াটো একো নহয়।
সেইটো ডিউটি সদায় নাথাকে নহয়, এইটো মাহতহে থাকে।
প্ৰত্যেক মাহ একৈশ ত্ৰিশ তাৰিখৰ লৈকে থাকে, অক্টোবৰ লৈকে থাকিব। অক্টোবৰলৈকে থাকিব অক্টোবৰলৈকে।
তোমালোকৰ মানে ডিউটি বিলাক মানে চ্বেডিউল বিলাক বদলি থাকে ন, মানে এটা কামেই যে
অ' তেনেকা নহয়। তোৰ যেনি তেনি য'তো ডিউটি থাকিব, তোৰ কোনো গেৰেণ্টিয়ে নাই।
উম, এনে তোমালোকৰ ই এই তোমালোকৰ যে বিঞ্জয় যে বিঞ্জয়।
আহ।
সিওটো তোমালোকৰ লগৰ এনে।
সেইডাল ইয়াত সেই অ' সেই-সেইডাল ইয়াত ডেইলি আহি আছে।
সিটো এই টাউনত থাকিয়ে আছে বাৰু তেজপুৰত।
টাউনত থাকি লয় অ'। এনে জনিবাই আছো আৰু।
সি'টো তোমালোকৰ লগতে কাম কৰিব লাগে। সি'টো তোমালোকৰ লগতো কাম কৰিব লাগে ন।
সিহঁতে মানে স সিহঁতে সদায় নাহো বুলি কলেও ক কথা নাই। সিহতে এছো না ইহঁতে সদায় নাহো বুলি কলেও কোনো কথা নাই মানে যদি য কেতিয়াবা অফিচাৰেটো প খিনিয়ে তে ইহঁতো কষ্ট হয় ন। হোৱা নহয়, কিন্তু ধৰ ইহঁতে আমাতকে ক-কম আৰু অলপ যিমান হলেও। আমাৰ যিমান কৈছ, তাতকে সিহঁত কম হয় আৰু সিহঁতৰ যিমানটো অফিচাৰ না।
সেইটোৱে বাৰু।
উম।
এনে তুমি ধৰি লোৱা এতিয়া তুমি যোনটো পোষ্টত আছা তাৰ পষ্টত যাব হলে কিবা পৰীক্ষা চৰীক্ষা দিব লাগে নে নে
তাৰ বস্তুত মই নাপাওঁগে তাৰ পোষ্টত মই নাপাওঁগে নাপাওঁগে। ডিপ্ল'মা কৰা নাই যে ডিপ্ল'মা এতিয়া কনেকে কৰিবি এতিয়া সেয়া কৰিব নোৱাৰা নহয় ডিপ্ল'মা
অ ন কৰা কৰা হলেও তুমি কৰি লৈছা তুমি এ চাকৰিও পাইছা
কৰাহেঁতেন তে তাইক এক্সাম দিয়ে সোমালোহেতেন তাত ডিপ্ল'মা নকৰিলো বুলিহে কৰা হঁতেতো কা তাই এক্সাম পাছ কৰি হোঁতে সেয়া চাকৰিয়ে পালিহেঁতেন।
অ', কোৱালিফিকেচন চাই মানে ক চাই পেলাই মানে ক'ত কোনো সোমাবহে তাত দিয়ে আৰু ন অ'। তাকে এতিয়া কি খাবা বাৰু।
এতিয়া মই একোৱে ন খাওঁ আৰু উপ উপায় নাই।
এতিয়াতো আমি একো খাব নাপায়।
তেওঁ মই চানো মেগী একন খাই যাওঁ নেকি ডিউটিলে যাওঁতে
তাকে একদম মানে পেট চেট পকাই আহিছে ভাই একদম বুটটো তলেও খাব লাগিব ন।
উম দে তো মই কৰি আছো ৰ কল।
উম, উম ঠিক আছে দিয়া।
হেল্ল' অ', অ'।
উম শুনিছ